হেল্ হেল্ল'
হেল্ল'
কি হৈছে?
আছো আনে তুমি কোৱা?
অ মইো এনেই পিছে ভাত খালা?
খালো অলপ আগত
অঁ ময়ো খালোঁ।
আহ কি চবজি খালা
এইটো মাংস আছিলে।
অ আহ আলু ভাজি। আহ কত আছা এতিয়া?
এতিয়া এনে ৰাস্তাৰ ফালে ওলাই আহিছো
আহ
তুমি কত আছা?
মই ঘৰতে শুই আছোঁ আৰু বিচনাতে গাটো বিষ হৈছে
অ, অ, উ পিছে খবৰ খাতি ভালনে?
খবৰ ভালে আৰু ভাল নকলেনো কি হ'ব হৈ থাকে কিবা কিবি
হয়।
নহব লগীয়া আৰু
অ, কলেজ আগষ্টৰ পৰা খুলিব চাগে তোমালোকৰ
মই মইতো এডমিশন নকৰিলোঁ ন
অ,
হয়। দেৰি হৈ গ'ল মানে বেলেগ এটা প্লেন বনাই আছিলো মানে কলেজ পঢ়াত মনে নাছিলে পঢ়িবলৈ ম বি এটো তাৰপিছত তেতিয়া সেইটো কেনচেল হৈ গল আকৌ কলেজত এডমিশন কৰ বুলি ভাবো টাইমেই গ'লগে
অ, অ, আকৌ পাছত এডমিশন অফলাইন এডমিশন হৈছিলে থাকে নহয়
নাই বেছি দেৰি হৈ গ'ল নহ'ল মানে
অ, আচ্ছা
ক ক বোলে নাহ তেনে ক'ত হৈ আছে বোলে তাত নগ'লোঁ আৰু ইমান দূৰত অ,
অ ইয়াৰ পৰা বহুত দূৰ হৈ ন তাত
ফুবলৈ যোৱা আহ, হয়।
লে যোৱা, প্লেন মানাই
নেটৱৰ্কটো শ্ল', প, টোমাৰ। মাত্ৰ লাগ, লাগি আহিছে।
দেখ ভালে। হেল্ল?
অ, শুনিছা এবাৰ
শুনিছো।
আহ, শুনিছো, শুনিছো।
কালি গৈছিলো, এনে ৰইঙৰ ফালে।
আহ।
লগৰ কেইটাৰ লগত, লগৰ কেইটা লগ ধৰিলে, পলা যা, হ, বুলি। গলো আৰু সিহঁতৰ লগতে।
পিছে কেনেকুৱা লাগিলে?
বটো, ঠিকেই। নদীত গা ধুলোঁ আৰু এনেই ফূুৰৰ্তি কৰিলোঁ। আহোঁতে আকৌ পুলিচে ধৰি, ধৰিলে নহয়। তাত চেকিং বহি আছিলে।
অ', অ'।
তাত লাগি, লাগি ঘৰত ৰাতি পাইছেহি।
অ, এনেই কি কাৰণে ধৰিলে বাৰু পছে।
মানে আমাৰ লাইচেন্ঞ্চ নাছিল ৰো, যিটোৱে চলাই গৈছিলে বাইকখন। লাইচেন্ঞ্চ নথকাৰ কাৰণে ৰখাই থৈ দিলে আৰু।
আহ, অ'। হে, আজিকালিৰ দিনত বহুত বেয়া হৈ গৈছে।
আহ, আজিকালি আমাৰ অসমততো ইমান হেৰি কৰি নাথাকে বাৰু ডাইৰেক্ট ফটো মাৰি কিনে পঠিয়াইকে। অৰুণাচল জেগা ন, এতিয়া ৰসাই কেন থৰি আৰু।
উম, উম, উম।
অ, হেই সুধিলে ক, কলে আহিছিলে। কি কৰিবাইছিলে বুলি সুধিছে। আহি বলো হ গা ধুব আহিছিলোঁ ইয়াত, এই ওচৰ হৈ বোলো।
চ, খ, অ, তাৰপিছত তাত কথা পাতিলো, পাতিলো। তাৰপিছত হেৰি থাকি নহলে, ঠানালে আহ মতিলৈ গ'লো। তাত আধা ঘণ্টামান অ'। আধা ঘন্টামান ৰখালে, তাৰপিছত এ, যোৱাগে বোলে। আৰু নেক্স টাইম, এনেকে হেৰি নকৰিবা বোলে। মানে আগত আমি গৈছিলো তো, বাকী তাৰ মানে সিতি ধ, একো কাগজ পত্ৰ নাছিলে চাগে, সিহতি পলাই দিলে মানে। আমিতো ৰখি দিছিলো ন, সিহতি পলাই দিয়া মানে সোধ, পোছ কৰিছিলে আৰু।
উ।
তাৰপিছত লাহেকে যাব দিলে আৰু।
অ, সেনেকে পলাই দিলে বেয়া যেনিবা দেই।
অ, পলাই দিব নালাগে মানে, ডাইৰেক্ট ৰখিব লাগে।
অ, ৰখালে ৰখিব লাগে, এনেও বেলেগ একো নকৰে কিবা, কিবি সুধিবহে অকল।
আহ। আমাৰ অসমত বেয়া, অৰুণাচলত দাইৰেক্ট ৰখি দিব লাগে। অসমৰ পুলিচ বিিলাক অলপ খোজ খুৱটাই পৰিছে।
অ', এই চালান তালান এ কাটি দিব।
অ', অৰুণাচল বিলাক ইমানে হেৰি কৰি নাথাকে মানে সিহঁতক সিহঁতে যি সুধে তাৰ উত্তৰ দি গলে হৈ গল আৰু
আহঁ
কাৰ কাৰ হৈ হৈছে নেকি
অ হলে বহুত দিনে ভাল
অ মেডিকেল মেডিকেল চেডিকেল নাই যোৱা নেকি
মেডিকেল গৈছিলো এদিন আচ্ছা ড্টৰ আছিলা আমাৰ সৰিিয় মেডিকেলত ডৰে নাথাকে নহয়
তাকে
কেতিয়াবা এদিন থাকে কেতিয়া সেইকাৰণেতো গৈ মেলি পেচেণ্ট পৰি থাকিবলগীয়া হয় সাধাৰণ এক্সিডেণ্ট কেছ এটা ভাল হাতখন ভাঙিলে ডাইৰেক্ট দবটঠ লিখি দিয়ে
আহ
তটো ডটৰে নাই
একে চবতে বেলেগত লিখি দিলেও তাত পইচাটো সহকে লৈ লৈ
আহ
আকৌ ফুৰিবলৈ যাবলৈ কেতিয়াবা প্লেন চিলেন বনাইছা নাই
যাম আৰু লাহেকে এইকেইদিনতে মানে পেমেণ্ট পোৱা নাইতো এইকেইদিন পেমেণ্ট পোৱা নাই পালে যাম আৰু এইফালে হেৰি নামচাই ফালে তোমাৰ
অ নামচাই জেগাতো অলপ ধুনীয়া চাগে ন
অ নামচাই বহুত তাত ঘুৰিব লগা চাব লগা বস্তু ধেৰ আছে
আহ
ময়ো আজিলৈকে গৈ পোৱা নাই যাম বুলি ভাবি আছো অ ৰিজৰ্ট ধেৰ আছে মানে তাত
অ
এই ৰিজৰ্টত সোমালোঁ তাৰপিছত ৰাতি সেইদিনাখন আমি ডি জে নাইট আছিলে তাত অলপ ফূৰ্তি কৰিলো আৰু তাৰপিছত ৰাতিয়ে ওলাই দিলো তাৰ পৰা
অঁ তাত বস্তু বিলাক বহুত দাম দাম চাগে নহয় ন
আহ তাত আৰু তাততো দাম ল'বই নহয় ৰিজৰ্টৰ
আৰু তাতে অৰুণাচল ফালে এনে বস্তুবোৰ দামেই হয় বাৰু
অ
এনেই কোন কেইখন ৰিজৰ্টলৈ গৈছিলা
আমি তাত প্ৰথম এইেই টকচিতাত সোমাইছিলোগে টকচিতা কৰিছে তাৰপিছত ছেভেন কে এম বুলি এখন আছে তাত গ'লোঁ তাত ডি জে নাইট আছিলে মানে সেইদিনাখন
অ
এই তাত সোমালোগে
অ'।
বাকী ঘৰত চবৰে ভাল ন?
ঘৰত চবৰে ঠিকে আছে দিয়া, তোমালোকৰ?
অ', আছে ঠিকে।
অ', অ'।
এইকেইদিন অলপ গৰম পৰিছিলে, এতিয়া আজি অলপ ঠাণ্ডা পৰিছে দিয়া ইয়াত।
বৰষুণ দিলে যে ইমানকে ইমান গৰম উঠা নাই বাৰু।
অ'।
ৰ'দটো ওলালে মানে আৰু গৰম হ'ব।
অ'।
কালিতো পুৰা হেই থাৰ্টি। এইত নে কিমান ডিগ্ৰী পৰিছিলে ইয়াত। ইমান গৰম।
কালি বহুত গৰম হৈছিলে কিন্তু দেই।
কালিতকৈ পৰহি বেছি গৰম আছিলে।
আমাৰ ওচৰে পাজৰে নদী নাই আকৌ গা ধুবলৈ।
আমাৰ গাঁৱত আছে বাৰু আমাৰ ঘৰৰ পাছফালে আছে।
অ', তোমালোকে তাত গা ধোৱাগে নাই?
এ, পুৰা এই এতিয়া যোৱা নাই বাৰু বহুত দিনে হ'ল মোৰ।
অ'।
এনেহে। তিনি চাৰি-চাৰিমাহ মানে হ'ল আৰু নদীত গা নোধোৱা। আমাৰ ইয়া নদীখনত আৰু বেলেগত বাৰু গৈ থাকোঁ। আৰু অকলে, অকলে যাওঁ আকৌ কোনো নাযায় নহয় নদীত। লগৰ বিলাকো নাই, এতিয়া চব বাহিৰলৈ ওলাই গল। চবে নিজৰ নিজৰ কামত বাহিৰত আছে গৈ।
অ', এতিয়া চবৰে কাম কৰা বয়সই হৈছেগে।
অ'।
পিছে খেতি বাতি কৰিছা নে নাই?
খেতি এবাৰ হেৰি ধান খেতি আছে।
অ'।
বাই থোৱা আছে।
অ', ডাঙৰ মানু হয় নেকি?
নহয় নহয় আৰু পোন্ধৰ ষোল্ল দিন মান লাগিব ৰুবলে।
অ', হাল চাল বালানে নাই?
হাল বাই থোৱা আছে দুচাহ মানে এই প্ৰথমতে যিখিনি কথীয়া সিছিছিলে মানে কেনি অনা কথীয়া আছিলেতো। এইখিনি নগজিলে মানে। তাৰপিছত আকৌ সিঁচিবলগীয়া হ'ল। ঘৰৰ
অ', অ', কিনিঅনা কঠিয়া বিলাক অলপ প্ৰব্লেম দিয়ে।
অ', এইবাৰ মানে ইয়াত আমাৰ গাঁৱত অ', বেছিভাগ মানুহে কিনি আনিছিলে ত কঠিয়া। কাৰো নগজিলে মানে।
অ', অ'। আমাৰ ফালেতো, আমাৰ ফালেতো কঠিয়াবিলাক কিনি নানে আগতে থৈ দিয়া ধানবিলাকেই সিঁচে।
অহ এবাৰ এহে মানুহে কিবা মানে চবৰে কিনিছিলে যে সেইকাৰণে আমাৰো কিনিছিলে মানে। কঠিয়া বিলাক হেৰি দহ বছৰ পোন্ধৰ চাৰি বছৰ। দহ এঘাৰ বছৰ ম বদল লাই যে।
অ অ।
সেইটো কাৰণে হেৰি কৰিছিলে মানে
আহ। উম। পিছে এবাৰ অৰুণাচল চৰুণাচল ফালে গ'লে মোকো লৈ যাবা আৰু লগত।
অ অ লৈ যাম বাৰু লৈ যাম।
যোৱাৰ আগত প্লেনিং টো বনোৱাৰ আগত ফোন মাৰিবা।
আৰু ৰ'দ দিলে মানে যাম আৰু। আজিতো বৰষুণ দি দিলে কাইলৈ পৰখিলে চতখিলা মানে যাব লাগিব আৰু এক পাত তাত গা ধুৱলে ভাল লাগে মানে।
অ মই আজিলৈকে গৈয়ে পোৱা নাই নহয়।
অহ মই গৈছো ঢেৰ গৈছো। আমাৰ গৈ থকাই হয়। বেছি নালাগে নহয় দুশ টকা দুশ টকা তেল জ্বলে আৰু। দুশ টকা দুইজন গ'লে মানে এশ এশ তেল ভৰাই দিলে মানে। তাৰপিছতনে কিবা হেৰি কৰিবলৈ খাবলৈ এশ এশ লৰি লে দুশ দুশ লৰি লে মানে বিন্ধাছ আছে আৰু